অ, সোন
অ, কি কৰি আছা?
এতিয়া হে
এনে আছো, অ, ভাত পানী খালা? অ, খালো। মই সিহঁত কেই স্কুলৰ পৰা আহিছে যে, ভাত দিছো।
অ, নহয়, দেহা জনীক খুৱাই লৈছো, মানে এতিয়া গাটো বেয়া যে। খুৱাই লৈছো, জ্বৰ হৈ আছিল।
অ,
হাত, কিহে হা, হাত বইল ভাত দিয়ক, বইল আলু, ভাত কেৰেলা, দালি। এ, জ্বৰ, জণ্ডিচ হৈছে যে, সেইটো কাৰণে বইলকে খাব লগা হৈছে।
অ, মই এই, মাছ আনিছিলে সৰু, সৰু মাছ
অ,
তাত, তাকে মানে, হালধি পাতত দি খালো।
অ,
হালধি পাতত সৰু মাছ হ'লে বেছি যি ভাল লাগে খাই, এয়া কেঁচা হালধি পাত যে
অ,
ধুনীয়াকে ধই, ধুই, পেলাই কাটি, মাছ কেইটা হালধি নিমখ সানি, জলকীয়া দিব লাগে, দি পেলাই মানে পাত আৰু তলত এইয়া হালধি পাত দিবা, তাৰপিছত আৰু কলপাত দিবা মেৰিয়াই দি পেলাই
অ,
জুই হ'লেও ভাল মানে আৰু আমি জুইতে, বাৰু হেৰি কওঁ। টেৱাখনতে এনেকে তেল অকনমান দি পেলাই, তাতে হেৰি ফটকা টো এনেকে হেৰি কৰি পেলাই, মেৰিয়াই পেলাই।
অ,
ধুনীয়াকে দি দিব লাগে আৰু ঢাকোন এখন মাৰি, এখন বনাই থ, হেৰি কৰি জুই লগাই পেলাই হেৰি কৰি থাকিব লাগে, তাৰপিছত পাতত দিয়া নিচিনা হৈ যায় গৈ।
অ, মানে হেৰি, তাৱা খনত, দিয়াৰ পিছত মানে কিবা বাচন এটা, আমাৰ এনেকে ধাকি দিব লাগিব আৰু।
দিব লাগে। অ,
অ, মই কৰি পোৱা নাই যে, কৰি চাব লাগিব, মাছ সৰু সৰু মাছ হ'লে বেছি ভাল নেকি?
সৰু মাছ হ'লে, বেছি ভাল লাগে খাই।
অ, মিঠা, মিঠা, চাট লাগে। অ, দেহীয়ে এবাৰ কোন, শ্ৰেণী পাইছে।
এইবাৰ এইটত।
সুনাই
সুনাই জিয়েক, ছেকেণ্ড চেমিষ্টাৰ।
অ, বিয়ে পঢ়িলে, এতিয়ালে মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বুলিয়ে ভাবিছিলোঁ।
অ', নহয় বি এ ছেকেণ্ড চেমিষ্টাৰ।
অ', নগাঁৱতে লগাইছে।
অ', এদিত।
অ', কাপোৰ চিলাইছে নে নাই?
কাপোৰ এ, আছে কেইখনমান থুপা বান্ধীৱ গাঠিব লগা হৈ আছে, এতিয়া মই আনি থৈ দিলোঁ, এতিয়া নোৱাৰা হলোঁ কালি।
অ',।
এ, কালিলৈ মানে কৰিম আৰু।
অ', নোৱাৰা হ'লে নকৰে?
অ', নকওঁ আকৌ লোকৰ কাপো আকৌ। এতিয়াতো নবহোঁ, অ', আকৌ লোকৰ কাপো আকৌ ভিজাই দিব
অ',।
অ', ভাল নালাগে লোকৰ কাপু তেনেকে চিলাবৰ কাৰণে।
নিজৰ হ'লে ভাল আৰু লৈ পেলাই আকৌ ধুই দিব পাৰি।
অ',। দুখন তিন চাৰিখন মান আছে চিলাবৰ কাৰণে বেলেগে দিয়া। মই চিলাব পৰাাই নাই মানে চাদৰ দিছে মেখেলা দিছে চাদৰ মানে চাৰি মেখেলা মেখেলা লগত আহা এক ছেত আৰু মেখেলা দুখনমানান চিলালো ফলচ লগাই তাৰ পাছতে চাদৰ কিখন পতি লগালোঁ। থোপা বান্ধিবৰ কাৰণে আছে, আকৌ দেহাজনীও এতিয়া জ্বৰ হ'ল যে। তাইতে নাথাকে, মোৰ লগত কান্দি থাকে। তাৰ লগত থাকিব লাগ আকৌ মই যদি চিলা অ,। অলপ ডাঙৰ হ'লে যদি কৰিব পাৰোঁ। অ', তথাপিও ভয় তথাপিও উম, তথাপিও ভয়ে লাগে মানে ওচৰত যায় যে মেচিনটোৰ ওচৰত বেজি হাত সোমাই গ'লে ভয় খাব ভয়ো সোমাব। অ', মই মই হেৰি সোমাই গৈছে নহয়, আঙুলি বেজি কিবা এটা কৰি থাকোতে মানে কাপোৰ চিলাই থাকোতে, কিবা এটা সোমাই ভিতৰলৈ সোমাব নাপালে। ওপৰতে মানে মই বোলো গম নাপালোঁ যে কিবা আছিলোঁ নেকি, তেনেকে মানে পটককে আঙুলিটো গ'ল একে বেজিটো হানাই গৈছে। অ', মই কি আকৌ ৰছীডাল যে ৰছীডাল পেলাই থৈ দিওঁ।
অ', নহ'লে সি পুতুকতে ভৰি মাৰি দিলে, এইটো পাক খাই গ'লে হাতত সোমাই যাবগৈ।
অ', হাতখন এনেও এতিয়াওঁ ওখ হৈছে পায়।
পাই
চিলাব কাৰণে মই বোলো এতিয়া চিলাব লাগে, তাৰপিছত স্কুলত পৰীক্ষা হৈ আছে যে, হাইস্কুলৰ পৰীক্ষা টাইম দিব লাগে, সময় দিব লাগে।
অ',।
তাৰপিছত এতিয়া আকৌ বহি চাব লাগে। এটা এটা ক্লাছৰ হৈ আছে যে।
অঁ
এটা এটা বহী সোনকালে চাই দিলে মানে ভাল আক' দেৰিলৈ চালেগে আমনি লাগি যায়।
আমনি লাগি যায়গৈ, মানে পৰীক্ষাটো লৈ পেলাই চাই থাকিলে আমনি নেলাগে আৰু।
অ' পিছত চাম বুলি থৈ দিলে। অ' অ' এ তাই টোপনি নিয়াই লৈছো। টোপনি নিয়াই মায়ে আকৌ হেৰি ভাত কেৰেলা চাং এখন দিছে যে
ভাতকেৰেলা চাঙক মানে ভাতকেৰেলা বগাইছে লাগিছে মানে তাকে চাব কাৰণে দিছে, তাকে বোলো চাওঁ ৰাতিলৈ তাকে অলপ ভাত কেৰেলা আলু পিটিকা কৰি খাবৰ কাৰণে।
অ', এ তোমালোকৰ পিনে বৰষুণ পৰিছে নাই?
আমাৰ এইফালে বৰষুণ নাই দেখোন, ধৰিয়ে আছে বৰষুণ দিয়াই নাই চতিয়া নাই।
আমাৰ ই পিনে আনিলে চাগে আহ পুৰা দপদমাই বৰষুণ পৰিছে বহুত দপদপ দিছে।
অ' আমাৰ এইফালে আমাৰ এইফালে নাই দেখোন, সিফালে গ'ল বৰষুনজাক
অ', অ' দপদবাই বৰষুণ দিয আছে। ভালে হ'ব দি তে ধান ধান ৰুব পৰা যাব। ভিনদেউ কামলৈ গ'ল। ধান এই দ এবিঘা ৰুলো।
অ'
আৰু বামৰ মানে ৰুব লাগিব বৰষুণ পৰিলেহে আৰু, এতিয়া কালিপা সাতৰ চুৱা লাগিলে। সাতৰ চুৱা যোৱাৰ পাছতহে, অ' সাতৰ চুৱা যোৱাৰ পাছতহে লগাব লাগিব।
অ' সাতৰ চুৱা হেৰি হ'লে নলগাই নেকি ন এইবিলাক ধান ৰোৱা?
ধান ৰোৱা নলগাই, আৰু কিবা বস্তু চস্তু নিচিঙে নহয় গছৰ পৰা।
অ'
সাতৰ চুৱা আগৰ আগদিনাখনে চিঙি গৈ থৈ দিয়ে চব।
অ'
তোমালোকৰ সেইফালে ন নহয় মানে নে কি?
এ ইফালেচোন গ'ম নাপাও তেনেকুৱা? সাঁতৰ চুৱা লাগা কিবা কৰিব লাগে। নালাগে গ'ম নাপাওঁ মোক কোৱা নাই যে। খালি মানে মনিকূঠত ধূপ চাকিত নিদিয়ে আৰু।
খালি ধূপতো জ্বলাব নাপায়।
অ'- এনে বাকীখিনি চিঙিব লাগে নালাগে নাজানো।
নাজানা আৰু?
অ'
আগ আগৰ নিচিনা নহয় আৰু। আগৰ দিনৰ মানুহ বিলাকে পালিছিলে আৰু।
অ' এতিয়াতো কৰত আৰু যে আকৌ আগৰ দিনৰ বিলাকে যে ভাত নাখায়, এতিয়ানো ক'ত ভাত নোখোৱাকে থাকিব পাৰি- ব।
ফল মূল হোৱা বস্তু বিলাকে খাই থাকে।
অঁ'
এতিয়ানো ক'ত ভাত নোখোৱাকে থাকিবগৈ আৰু, অঁ'। আগৰ দিন এতিয়া নহয়, আ মিল নপৱে এতিয়া।
অঁ'
এতিয়া স সকলো সলনি হৈছ-
হেৰিটো পৰিস্থিতিও সলনি হৈছে। অঁ'-
উম উম'।
তোমালোকৰ ৰুইছা নেকি ধান?
আমাৰ ধান নাই দি মাটি নাইয়ে দেখোন এয়া মানুহজনৰ ঘৰিত। এই মানে ঘৰত এতিয়া কঠিয়া পেলাইছেহে, আ মা ঘৰত। মাৰ ঘৰতহে খেতি কৰে, তাত নকৰে মাটি নায়ে আমাৰ তাত।
অঁ'
হে মাৰ ঘৰতে কৰে আ অঁ, কঠীয়া ওখ হৈছে এতিয়ালৈ ৰোৱা নাই। আপোনালোক আকৌ সোনকালে ৰুলে, আগতীয়া চাগে নেকি আপোনালোকৰ?
আমাৰ মানে হেৰি আঁ দ' মাটি যে বৰষুণ পৰিলেগে তল যাব এতিয়া।
অঁ' অঁ' দ' মাটিত মানে পানী অকমান হলে-
অঁ অকমান দি পেলাই মানে লগাই দিছো এতিয়া বৰষুন পৰিলে মানে তল নাযায় আৰু।
অঁ' আমা আধি মাটি যে মাহঁতৰ মেচিনেদি পানী দিয়ে।
অঁ' আধি মাটি খিনি ৰোৱা নাই ৰুবলৈ এতিয়া হবহে আৰু।
অঁ' আটি মাটি কোনো ৰোৱা নাই নেকি? অঁ' অঁ'। দ' বিলাকহে ৰুই আছে ইয়াতো দ' মাটিবিলাক ৰুই আছে পানী থকা।
অঁ' মানে নিপি দিপ পেলাই লগালোঁ আও। যদিহে পানী ন- তাৰপাছত বৰষুণ পৰি থাকিলে গুৰিতো ভিজ খাই থাকিলে এনেও হেৰি হব।
অঁ' এনেও ডাঙৰ হৈ যাব ধান।
অঁ' ডাঙৰ হৈ যাব, এতিয়া দঁ' এবিঘা ৰুলো আৰু- অ' আতি মাটি তিনিবিঘা লগাম আৰু জহা বৰা আৰু এনেকে ভাত পোৱা ধানেই লগাম চাগে। কঠীয়া পাৰি কৈ থৈ দিছো।
অঁ' জহা ধান জহা ধান কৰে কৰিব হেৰি কৰিব।
অঁ' কৰো।
অঁ'
কুলা জহাটো। সেইটো বেছি গোন্ধ আছে।
অঁঅ' অঁ সেইটোয়ে দেখোন খাই ভাল লাগে, গোন্ধ যে ইমান ধুনীয়া লাগে।
অঁ' গোন্ধতোতে ভাল লাগে, মই বিক্ৰীও কৰোঁ।
কিমানকে বিক্ৰী কৰা? মানে হেৰি মানে, ইয়াত মানুহে বেচি, হেৰি আগতে গম পোৱা হয়, মই খবৰ দিলোঁ হয়। ইয়াত মানে, বিচাৰি আছিল মানে, মানুহ এজনে মানে হেৰি কিবা জহা ধান, আকৌ কিবা বৰা ধান, চাউল- চাউল।
কিবা বৰা ধান।
আছে নেকি কোনোবা, মই এতিয়া নাজানো যে, হয়নে?
অ', বৰা ধান নাই কটা, এই বৰা ধান দুই কেজি কিনিম আৰু এইবোৰ এনে জহা ধানটো মানে কৰোঁ, যোৱা বিহুত
অ', এইটো অ', অ ', কিমানে লৈছে?
অ', টকাকে কেজি বেছিম।
অ'।
আকৌ তাকে ক'লো এবাৰ।
এই, জহা চাউলটো যে, জহা চাউলটো মানে বিচাৰিছ গে মানুহক, মানে লাগে সিহঁতক কাৰ মানে এয়া মুছলিম বিলাকৰ লাগে।
অ'
সিহঁতে বিচাৰিছিলে এদিন, মই বোলো এতিয়া আমাৰ এওঁ ঘৰতো আ ছিলে যে, কৰা অলপ তাৰে দুই তিনি কেজি মান দিলে, তাৰপিছত আৰু আৰু লাগে মানে এতিয়া আৰু নাই এতিয়া ঘৰত। তো লাগে।
অ', ঘৰটো
মই বোলো বেলেগত পালে খবৰ দিম, তাৰপিছত নাপালোৱে কাৰ কাৰনো কৰিছে কমকেহে কৰে বোলো মানুহে। বেচিবৰ কাৰণে নকৰে, অ'।
অ' এ, মই খবৰ দিম বাৰু যদি কোনোবাই আগলৈ কৰিছে যদি আৰু বেচে। যদি বেচে, বে বেচিব কাৰণে।
অ'
মানুহ খনে মোক সুধি থাকে। কোনোবা মানে সেই জহা চাউল আছে নে, কোনোবা বেচে নে বুলি। মই এতিয়া নাজানো নহয়, ইয়াত ঘৰত, মাৰ ঘৰতো নাজানো, মাৰ ঘৰত তেতিয়া সোধোতে সে তেতিয়াহে মানে কিনি লৈ গৈছে আৰু তিনি চাৰি মানে একে দচ পোন্ধৰ কেজি মান লাগেই।
যেতিয়া, কেতিয়া, আগতে আগলে যদি বি-বিচাৰে, তেতিয়াহ'লে ক'ব পাৰিবা, ইয়াতে বেছি বুলি পেলাই।
অ', মই খবৰ দিম, তেতিয়া দি দিব পাৰিব। তালৈ উলাই গ'লে লৈ আনিবগৈ মানে, সিহঁতৰ মানে তেনেকুৱা মানে য'তে নাথাকক মানে লাগে আৰু চাউল খিনি।
অ', মই বোলো, অ', কম দিয়ক বোলো।
অ'।
অ'
খবৰ দিবা, অ', হব দিয়ক অ', অ', অ', ৰাখিছোঁ দিয়া।
অঁ।